অ শুনিছা
অ আছো ভালে তুমি
মই ভালে আছোঁ
অ বাকী কি কৰিছা
বাকী একো নাই এনে বাহিৰত এনেই খোজকাঢ়ি আছো বাকী দুৰ্গা পূজাতো আৰু বেছি দিন নাই তিন চাৰি মাহ আৰু দুই তিন মাহো আছে
অঁ দুৰ্গা মইতো ৰখি আছোঁ দুৰ্গা পূজাৰ কাৰণে ইমান দিন হ'ল ভালকে ক'তো যোৱা নাই দুৰ্গা পূজাৰ কাৰণেতো পুৰা বছৰ আমি ৰখী থাকো কেতিয়া আহিব দূৰ্গা পূজা কেতিয়া আহিব
হয়টোৱে
অঁ এতিয়া যে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰৰ পৰা যে পূৰা টেবাৰ আহি থাকে যে মনটো ভাল লাগি থাকে ন এতিয়া দূৰ্গা পূজাৰ পিছত তোমাৰ দিবালী আহিব তাৰপিছত তোমাৰ হেৰি কি হয় কি থাকে তোমাৰ খ্ৰীষ্টমাছ আহিব তাৰপিছত তোমাৰ নিউ ইয়েৰৰতো বহুত ভাল লাগে মোকতো হ
অ এইটোয়ে মানে মই এইটোয়ে কৈ আছিলো কি এইবাৰ দূৰ্গা পুজাত কি গুৱাহাটীৰ ফুৰিবা গুৱাহাাটীৰ বাহিৰত যাবা ঘূৰিব কাৰণে
মইতো যব গুৱাহাটীততো তোমাৰ মোৰ এবাৰ ন হেৰি তাতে যাব ইচ্ছা আছে ৱেষ্ট বেংগলত কলকাতাত যাব ইচ্ছা আছে মোৰ দূৰ্গা পূজাত প্ৰত্যেক বছৰটো ইয়াতে কৰো ত ইয়াতেটো মই চাই লৈছো সৰুৰে পৰা ইয়াতে আছো ইয়াতে তোমাৰ চব তেওহাৰ চাই লৈছো বা ঈদ হওক বা তোমাৰ তোমাৰ হেৰি তোমাৰ পূজা দুৰ্গা পূজা হওক বা দিৱালী হওক খ্ৰীষ্ট খ্ৰীষ্টমাছ চব চাই লৈছো ন ত' মই ভাবিছো মই কলকাতা যাওঁ কিন্তু অ আগত মই চাই লও ইয়াতেই কেনেকোৱা পাণ্ডাল বনাাইছে তুমি জানা নানে ইয়াতে ক'ত ক'ত কি বনাই আছে? যদি ইয়াতে বেছি ভাল হয় মই ইয়াতে থাকি দিওঁ নেকি ত ইয়াতেই ইয়াতে মোৰ চব আছে, মানে মোৰ লগৰ কেইটাও ইয়াতে আছে, মোৰ ফেমিলিও ইয়াতে আছে। ত ইয়াত
ইয়াতেতো এটাত তোমাৰ অ এটা বহুত কাষতে আছে তোমাৰ কি বুলি কয় ইয়াতে ৰেষ্ট কেম্পৰ তাত। এইটো সদায় নতুন নতুন কিবা বনাই। এটা আছে তোমাৰ প্ৰাগজ্যোতিষ কলেজৰ ফালে মই শুনিছোঁ, এবাৰ নতুন এটা থিম বনাই আছে প্ৰাগজ্যোতিষ কলেজ। অ' আৰু তোমাৰ হ'ল এইটো কি বুলি কয় কাহিলীপাৰা আছে ন, কাহিলীপাৰা তাতে এটা বহুত ভাল এটা বনাই আছে, আৰু তোমাৰ এইটো জি এম চি জি এম চি দেখ দেখা পাইছা এইটো। গুৱাহাটী মেড মেডিকেল কলেজ, অ গুৱাহাটী মেডিকেল কলেজ এই কি বুলি কয় মেইন ৰোডৰ পৰা নহয়, এই তোমাৰ এই কি বুলি কয়, টিভি টাৱাৰৰ পৰা ওপৰত। আৰু টিভি টাৱাৰৰ পৰা তুমি যেতিয়া তলত আহিবা তাতে এটা নতুন নতুন এটা বনাই আছে সেইতৰো কিবা নতুন এটা বনাই আছে। আৰু এটা তোমাৰ হল ইয়াতে কি বুলি বুলি ক'ল অ অফিচাৰছ কলনী। তাতে এটা বনাই আছে। তাতো এটা নতুন থিম বনাই আছে। আৰু হেল এ তোমাৰ ইয়াতে চেণ্ট মেৰিজ, চেণ্ট মেৰিজ কিন্তু এইটো গোশালা টো। ইয়তে ন মাৰগাওটো তোমাৰ এইটো নহয়। তাতে এটা বনাই আছে, তাতেতো ডাঙৰ ফিল্ড আছে ন, তাতেতে নতুন কিবা বনাই আছে।
মানে পূজাত কি হয়, ইমান যে জাম থাকে, তুমি সেই এই মালিগাঁৰ পৰা তুমি যদি তুমি ঘৰলৈ যাব বিচাৰা তুমি তোমাৰ মানে গোটেই ৰাতি গুচি যাব। তোমাক খোজকাঢ়ি খোজকাঢ়িয়ে যাব লাগিব। তুমি গাড়ী লৈতো ওলাবই নোৱাৰা।
না গাড়ী, গাড়ী লৈতো তুমি ওলাব নোৱাৰা। অ' স্কুটি কোনোবা থাকিলে তোমাৰ ফ্ৰেণ্ডৰ কোনবা। যদি থাকিলে তেতিয়া তুমি পাৰা আৰু ফেমিলি লগত কোনোবা এক দিন তুমি পাৰিবা মানে আগত সদায় ঘূৰিব পাৰে তেতিয়াও বেলেগ তেতিয়াতো বহুত সোনকালে ওলাব লাগিব তোমাৰ। তোমালোকক ৰাতি ওলালে তো কেতিয়াও নাপোৱা। আৰু আৰু ৰাতি ওলোৱা ফ্ৰেণ্ডৰ লগত তেনেহ'লে স্কুটি কোনোবা হ'লে আৰামছে তুমি ঘূৰিব পাৰিবা।
নহলেতো ইমান যাম ইমান যাম বাপৰে বাপ ক'তো ঘূৰিব নোৱাৰিব। উ।
তো আমি এতিয়াৰ পৰা ভাবি লওঁ যে আমি অষ্টমী, নৱমী দশমী থাকে ন সপ্তমী, অষ্টমী, নৱমী, দশমী, সপ্তমী অষ্টমী, নৱ মী, দশমী। দশমীটোতো চব শেষেই হৈ যায়।
অঁ।
হয় ন? দশমিত টো শেষয়ে হৈ যায়। ত' সপ্তমীত আমি এনেকুৱা কৰিম যে, সপ্তমীত আমি ফাৰ্ষ্ট আমাৰ যে ওচৰত আছে ৰেষ্ট কেম্প মালিগাঁও বৰিপাৰটোতো বনাই। বৰিপাৰা অ' অঁ অঁ সপ্তমী দিনা আমি হেৰিত মালিগাঁওত চাইলম, এটা তাৰপিছত পাণ্ডা ডাল তাৰ পিছত বৰিপাৰাৰ পাণ্ডাল চাই ল'ম তাতেতো বহুত খানা বি আহে নতুন। নতুন বাহিৰৰ পৰা, সেইবোৰ খাই ল'ম। মোকতো মানে হেৰিত গলা খাই মোৰ বহুত ভাল লাগে। হ অ গলা গলা মোৰ টো ভাল লাগে। আৰু তাৰপিছত এই সেইটো মই সৰু থাকোঁতে, মই বহুত এইটো মদ- খেল যি এটা হেৰি থাকে ন, যে বাইক চলাই, এটা এই মানে হেৰি থাকে। তুমি দেখিছানে মতকা খেল? কি যি হয়। অ। এই যে গাড়ী চলাই যে ঘূৰি থাকে ঘূৰি থাকে, এটা অ বহুত ডাঙৰ অ অ মতকা খেল বুলিয়ে কয় অ ম। খেল বুলি কয়। তাতে, মানে গা গাড়ী চলাই বা হেৰি অ, গাড়ী তুমি যদি হাতত পইচা অ ফি অ পইচা লৈ দিবাতো সি তোমাৰ ওচৰত আহে, পইচা ল'বৰ কাৰণে। বহুত ভয় লাগে আৰু মোৰ ত সৰু থাকোঁতেতো, চাইত মই একদম কঁপি যাওঁ আগতে, কিন্তু এতিয়া তাৰপিছ পিছৰ পৰাই যে মই দেখা নাই। কিন্তু এইবাৰ মোৰ চাব ইচ্ছা গৈছে। আকৌ মই এবাৰ তাম। যদি মানে এতিয়াও যদি আহে, অ' মদ কেখে তাৰপিছত মই, এই-এইটো যে ডাঙৰ ঝোলা যে থাকে, এই একদম বহুত ডাঙৰ যে, একদম পুৰা ওপৰৰ পৰা ঘূৰি যে, আকৌ তলত যে লৈ যায়, তেনেকুৱা হেৰি ঝুলনাত উঠিব ইচ্ছা আছে মোৰ। আৰু এটা ডিচ ক' ডিস্ক' বুলি যে ঝুলনা আছে সেইটোত। আৰু এটা ৰ'লাৰ কষ্টাৰ। এইটোত তিনিটা ঝোলাতটো মই উঠিম। তো এইবোৰতো মই চ তমি দিনা কৰি ল'ম হয় ন? তুমি তোমাৰ কি